হেল্ল'?
হেল্ল' অ' নমস্কাৰ।
অ, নমস্কাৰ।
উম, আপুনি অ' কি কৰি আছে এতিয়া?
অ, মই আছোঁ দিয়ক।
ভাত পানী হ'ল নে?
হেল্ল',
হেল্ল',
অ, কওক।
আপোনাৰ ভাত পানী হ'ল নে?
অ-অ।
অ, অ' মানে মোৰ মাততো ভাল কৰি যায়নে নাই?
ভালকে, ময়োতো ভালকে শুনা নাই, এতিয়া শুনিছোঁ দিয়ক, কওক।
অ-অ। মানে অ, কিবা কৰি আছে নেকি আপুনি?
নাই-নাই মই ফ্ৰীকে আছো এতিয়া।
আজি কাৰণে মানে আপোনাৰ প্লেনিং আছে নে?
হা?
আজি কাৰণে কিবা প্লেনিং আছে আপোনাৰ মানে কিবা অ, ক'তবা যেন ফুৰিব যাৱা বা কিবা তেনেকুৱা?
উম, টো তেনেকা নাই।
অ
হেল্ল'
হেল্ল'
আপোনাৰ মাততো ভালকে শুনা নাই।
ইন্টাৰনেট প্ৰব্লেম হৈ থাকে ন
অ আপুনি এইটো লাইনতে থাকক ভাল লাগে এতিয়াহে ভালকে শুনিছে।
অ হয় হয় হ'ব দে অ এতিয়া শুনিছ ন?
হা?
অ এতিয়া ভাল কৰি শুনিছ?
এতিয়া শুনিছে কিবা একবাৰ যায়, একবাৰ আহে এনেকুৱা হৈছে। ঠিক আছে কওক এতিয়া।
উম
মানে এতিয়া আ আহিলে এতিয়া আৰু অ ডেইলি লাইফৰ কথা কলেটো কিবা মানে দিনটো কেনেকৈ যায় হেল্ল'
অ শুনি আছো ক'ক।
অ আপোনাৰ দিনটো কেনেকৈ যায় মানে? অ দৈনন্দিন দিনটো মানে আপোনাৰ ৰুটিনটো?
ৰুটিনটো তেনেকেই যায় এ যিখিনি কাম থাকে সেইখিনি কৰা মেলা হয় আৰু।
তেনেকেতো পাৰ হৈ আছে ৰুটিন বিলাক। উম, ঠিক আছে আপোনালোকৰ চাইডে কেনেকা ধৰণৰ আপোনাৰ ৰুটিন বিলাক যায়, অকমান ক'ব নেকি
হয় হয় মানে আমাৰটো অ, দেৰি কৰা মানে তেনেকৈ যাওঁ মানে পুৱা উঠি আম ব্ৰাছ চ্ৰাচ কৰি অকমান অ ফুৰিবলৈ যাওঁ মানে বেৰা বুলি মৰ্নিং ৱাৰ্ক তাৰপিছত আহি কিনে আৰু ঘৰৰ কামবোৰ মাহঁতৰ লগত সহায় কৰো। সহায় কৰি উঠি পাছত অ, তেনেকৈ ব্ৰেকফাষ্ট কৰোঁ, অ তাৰপিছত
অ' চাউণ্ডটো বৰ ঠিক অহা নাই।
অ এনে মাজে সময়ে ইণ্টাৰনেটটো প্ৰব্লেম দিয়ে থাকে
উম ঠিক ভালকে চাউণ্ডটো অহা নাই আপোনাৰ
অ অ
হেল্ল'
অ হেল্ল' মানে সেইটোত ত আৰু কি কৰিম আমি ইণ্টাৰনেটটো মানে অহা যোৱা হৈ থাকে ন মাজে সময়ে।
হেল্ল'।
হেল্ল'।
চাউণ্ডটো বৰ ঠিক অহা নাই আপোনাৰ?
অ মানে নেটটো মানে অহা যোৱা হৈ থাকে সেটো
তথাপিতো কেতিয়াবা ভালে শুনিছে কেতিয়াবা শুনাই পোৱা নাই।
হয় হ
উম, কওকচোন এতিয়া?
মানে আ মমই আহ ডেইলি লাইফৰ কথা কৈ আছিলে ন তেনেক
শুনা নাই। শুনা নাই। হেল্ল'।
অ, হেল্ল'।
শুনিয়ে পোৱা নাই। আপোনাৰ প্ৰব্লেম হৈছে অক, এতিয়া কওক শুনিছো।
মানে অ ডেইলী লাইফৰ কথা কৈ আছিলো ন মানে তেনেকৈ যায় বোলে।
অ।
হয়। মানে অ ব্ৰেকফাছ অ মানে মৰ্ণিং ৱক কৰি আহি তেনেকুৱ ব্ৰেকফাছ কৰি সকলোৱে মানে নিজৰ কামত ওলাই যায়।
উম।
হ আৰু এতিয়াটো মানে অ, ধান ৰোৱা সময় হৈ আছে ন তো ঘৰৰ মানুহতে অ, কিছুমানে পথাৰত যায় আৰ ত মানে কিছুমানে অ, স্কুলত যায়। কিছুমানে অ বাহিৰত কামত যায়।
উম।
হয়। তেনেকুৱাও চলি আছে আৰু তাৰপিছত আহি আহ ভাত চাত খাই আৰু কামত লাগে, আৰু কিটোমানে আৰু কিছুমানে ম'বাইল চাই থাকে বা ৰাতি শুই পঢ়ে।
উ উম।
হয়।
উম ঠিক আছে। ভালকে শুনা নাই। মই অকণমান চাইডটো লৰাই দিয়ক আপুনি? ভাল হ'ব নেটৱৰ্ক।
অ, হয়। মানে তোমাৰ তেনেকুৱা, এতিয়া শুনি পাইছা নে?
এতিয়াও শুনা পোৱা নাই অ। দে যিয়ে নহওঁক, কৈ থাককচোন আপুনি। আপোনালোকৰ জীৱন পৰিক্ৰমা বা এ শুই উঠাৰ পৰা গধূলিলৈকে মানুহবিলাকৰ ব্যস্ততাৰ আ জীৱনটোনো কেনেধৰণে অতিবাহিত কৰিছে? আৰু ঠিক তেনে কৰিলে কেনে এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে, তাৰ বিষয়ে অকমান বহলাই ক'লে ভাল লাগিলে হেতেন।
মও মানে ৰাতি পায় আৰু মও সকলোৱে অঁ তেনেকুৱা ব্যস্ততা থাকিলে- সকলোৰে নিজৰ নিজৰ কাম থাকে, ত- কিছুমানে তথাপিও অঁ, মানে পিছোৱাই- তাতো আগবাঢ়ি যাব পাৰিলেতো ভালেই। কিন্তু- আৰু এইফালে- উম, দৈনন্দিন জীৱনত আহ্ কিবা এটা নতুন শিকিব পাৰিলে ভাল লাগে আৰু।
হয় এইফালে হয়।
হলেল- মানে অঁ, অঁ কাম কৰি থকাটো আৰু অঁ'। কাম কৰি থাকি আৰু কিছুমানে অঁ' নতুন কাম কিবা-কিবি- শিকিবলৈ পোৱা বা তেনেকুৱাই। আমি যেনে অ'- কিবা এটা অঁ শাক-পাচলি বনাই পানে সেইটো আৰু অঁ- নতুন কিবা শিকি অঁ শিক- কি আৰু নতুন শাক-পাচলি বনাই, বনাব পাৰিলে তাপাছত- কাৰোবাক যেনে শিকাব পাৰিলে সেইটো ভাল লাগে।
উম, ঠিক।
অঁ হয় ক'ৰবাত যায়? লগতে নতুন অঁ, সংস্কৃতিবোৰ শিকিব পাৰিলেও মানে ভাল লাগে আৰু বেলেগৰ।
উম'
হয়।
ঠিক তেনেধৰণৰ আজিকালি মানুহ বিলাকৰ পৰিক্ৰমা বিলাক চলিছে বাৰু। আপোনি কোৱাৰ দৰে, ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰি- পথাৰলৈ যোৱা- খেতিয়কসকলৰ পথাৰলৈ যোৱা আৰু তেওঁলোকে তাত- তে গৈ খেতি পথাৰৰ চাৰিও কোনে- এ পানী আছে নে নাই বা আলি আছে নে নাই, সেইবিলাক চাই- চোৱা-চিতা কৰা আৰু যিখিনি মাটিত তেওঁলোকে- ৰুব লাগে, সেইখিনি মাটি সজাই লোৱা, হাল- কোনখিনিত বাব লাগে, কোনখিনিত মৈ দিব লাগে, কোন দৰাত- পানী দিব লাগে, কোন দৰাত তেওঁলোকৰ আলি বান্ধিব লাগে। সেইখিনি, তেওঁলোকে কামবিলাক কৰা আমি দেখা যাওঁ। লগতে আমি দেখো, ৰান- এই ৰোৱনী গীতা- লগতে গৈ, লগতে মানে অকমান পাছত গৈ আৰু। আহ্ তেওঁলোকে ভাত সাঁজ নিয়া। আঁহ্ খোৱা বোৱাত দিয়া তেনেকে বিভিন্ন ধৰণৰ- প্ৰণালী আমি দেখি আহিছোঁ আৰু- সেই অনুপাতে আজিৰ দিনত- অঁ' হাল গৰু এৰি ফালে এৰি আৰু নাইকিয়া হৈয়ে- কলো দেচোন তাতে ট্ৰেক্টৰ লগা- হাল বোৱাত অকমান সময়ৰ কাৰণে- আঁহ, মানুহ বিলাকৰ যিখিনি খেতি কৰাৰ- এঁহ প্ৰচেষ্টা এইটো অকমান সলনি হৈছে আৰু- আমাৰ চাইডেটো প্ৰায় মানুহে ট্ৰেক্টৰৰ লগতহে হাল পায়। আৰু টেক্টৰলগত হাল বায় আৰু নিজে অকলে নুবোৱে হাজিৰা বা আহ, গাঁৱৰ দুই, তিনি গৰাকী মানুহ মাতি হাজিৰা দিয়াই তেনেকে ৰোৱা বিলাক কাম কৰা হয় আৰু। ঠিক তেনেকে কঠীয়া তোলাৰো সময়তো তেনে ধৰণৰে কৰে। আৰু তেওঁলোকৰ খেতি কৰা এ, খেতিত কৰাৰ সময়ত তেওঁলোকৰ বহুত পৰিমণে পইচা খৰচ হোৱা বুলি আমি শুনিব পাইছো বা হৈও আজিকালি হাজিৰাৰো দাম বাঢ়িছে গতিকে। এ, তেনেকে খেতি কৰিও দৈনন্দিন জীৱনটো কি পাৰ কৰিছে। মানুহ বিলাকৰ গতিকে সেইটো অনুপাতে কিন্তু তেওঁলোকৰ স্বাস্থ্য খুব ভালে থকা নিচিনা লাগে আৰু। উম, তেনেক কে আমাৰ ফালে এনেকে চলি আছে, আৰু তেনেক কেই সংসাৰ চলিছে বুলি ক'ব লাগিব।
তেনেকুৱাই সেইটো মানে আগত অ, গৰুবোৰৰ লগত হাল বাইছিল।
অ'।
ত, মানে পইচাটো কম লাগিছিল আৰু।
অ'।
এয়া আৰু ট্ৰেক্টৰতো মানে পইচা লাগে আৰু তেনেক কৰে হাজিৰা কৰাটো পইচা লাগে মানে, ধান ৰুৱাটো।
উম।
আৰু এতিয়া বৰ্তমান যেনেকুৱা ৰোদ দিয়া হয় ত' অকলে বা দুই তিনিজনীতো ৰোৱা বহুত কঠিন হৈ গৈছে মানে সোনকালে নহব তেনেকুৱা, তাৰ কাৰণে বেছিভাগ হয়।
হয়, হয়।
হয়। হ'ব নেকি আমাৰটো।
ঠিক আছে, হ'ব দিয়া।
ধন্যবাদ।